হয় নমস্কাৰ। অ মই অ মানে এতিয়াহে ভাত খাই বহি আছো।
অ অ। ময়ো এই কথা পাতি আছিলো এইমাত্ৰ মই অলপ জিৰণি লৈ আছোঁ। অঁ অঁ বাকী আৰু কিবা হয় কিবা খাদ্য কিবা এনেকুৱা থলুৱা খাদ্য আপুনি খাইছেনে জীৱনত?
অঁ খাইছো মানে অ তেনেকুৱাই আৰু অ- হোটেলৰো খাইছো আৰু- কি তেনেকুৱাই ফাষ্ট ফুড আৰু বেলেগ কালচাৰৰ তেনেকুৱা।
অ অ এতিয়া যিহেতু আমি দেখিছো গৰমৰ বতৰত আপুনি এতিয়া ফল মূল এনেকুৱা কিবা নতুনকে খাই পাইছে নেকি বা আম যাম কথা হ'লে এনেকুৱা?
হয় হয় খাইছো, মানে আমাৰ ঘৰতো আছে আৰু আম আছে অ কঠাল তেনেকুৱা এইবোৰ খাইছো।
হয় হয়, আৰু আপুনি তৰমুজ খাইছেনে এবাৰ?
তৰমুজ?
তৰমুজ ফলটো যে আৰু আপোনাৰ হয় হয়
তৰমুজ আহ খাইছোঁ অ এইবাৰ ন দুবাৰ খোৱা হ'ল।
অঁ অঁ অঁ ঠিকে ঠিকে অঁ আৰু লগতে আপুনি এনে এ পোৰা কি কি খায় আলু পিতিকা বা এনেকুৱা বিলাহী পোৰা
আলু পিটিকা বিলাহী
অ, এনে আলু পিটিকা বিলাহী পোৰা এনেকুৱা মাছ পোৰা এ
অ, হয় ভাল লাগে এইবোৰ মানে যেতিয়া কেতিয়াবা মাংস খাবলৈ মন নাযায় ন ত' তেতিয়া আৰু সেইবোৰ ভাল লাগে।
অ', অ', অ', অ', সেনেকুৱা কিবা নিৰামিষ টাইপৰ আৰু।
হয় ভাল লাগে সেইবোৰ।
অ', অ', আপুনি এনে মাংসৰ ভিতৰত আপুনি কোনটো বেছি ভাল নাপায় আৰু।
মাংসৰ ভিতৰত মোৰ মানে অ, ক'ব গলে আহ গাহৰিটো ভাল লাগে গাহৰি আৰু মুৰ্গীটো ভাল লাগে।
হয়-হয় আপুনি এনে গাহৰি মাংস মই এনে লাই শাক তিল শাক কচু বা ঢেঁকীয়া শাকৰ লগত খাইছোঁ আপুনি আৰু কিব বেলেগ কিবা এনেকৈ চেষ্টা কৰিছে নেকি ট্ৰাই কৰিছে।
অ, আমাৰ মানে আহ গাহৰিটো অ, গাহৰিতটো শুকাই - শুকাই থোৱা হয় শুকাই থোৱাৰ পাছতো সিটো মানে ফ্ৰাই কৰি খোৱা হয় তাৰ পিছ ত পিছত আৰু সেইটোকে অ, মৰা পাত লগত অ, খাৰ বনাই খোৱা হয়।
অ', অ', এইটো নতুনকে শিকিলো মই আজি হয় মানে সোৱযুক্ত হয় ন বহুত। অ', অ', আৰু লগতে আপুনি হাঁহৰ মাংস এনেকৈ কোমোৰাৰ লগত খাই পাইছে?
হয় খাব পাইছো, এইটো মানে ভাল লাগে সেই
অ', অ', আজি মই দুপৰীয়া এনেই এই আপোনাৰ কি বুলি কয় কুচিয়া মাছ নৰসিংহৰ পাতৰ সৈতে তে বনাইছিল মানে বহুত থলুৱা খানা আৰু বহুত ধুনীয়া হৈছে
হয়, হয়,
ইয়াৰ লগতে আপুনি কিবা মাছৰ কিবা বেলেগ কিবা জানে নেকি আৰু আঞ্জা
উম, মাছ অ', মাছৰ মানে অ', মই বেছি নেজানো অ', মাছ ছৰ মেচা লগত ভাল লাগে মেষ্টা টেঙা
মেস্তা টেঙা হয়
হয়, আৰু হয়, বিলাহীৰ লগত আৰু এয়া, ছজনা পাত
অ', অ',
খাৰ হয় তেনেকুৱা মাছবোৰ ভাল লাগে আৰু
অ', অ', আৰু আপোনাৰ মেস্তা টেঙাৰ পৰা মন পৰি ঢেকীয়া শাক খায়ো ভাল লাগে ভাজি আৰু লাই শাক পালেং শাক খেলেচি শাক কলমৌ শাক এইবোৰ খাদ্য খায়ো ভাল লাগে
হয়, হয় মানে মই তাৰ লগত ঠিক কিয়া খাই পোৱা নাই আহ আপুনি কৈছে যদি একবাৰ আহ খাই চাম
অ', এবাৰ খাই চাবচোন বহুত সোৱাদ হয় কিন্তু অ', ঠিক ঢেঁকীয়া শাকটো মানে আপুনি লাষ্টত পানী নিদিব আৰু পুৰা শুকানকে ৰাখিব বহুত ভাল লাগে
অ', হ
অ', লগতে আৰু আমি কঠাল বুলি ক'লে মানে অলপ মাং মাংসৰ মানে সেইবোৰ ভাৱটো আহে কঁঠালৰ চব্জিতটো মানে মাংসৰ দৰে বনাব পাৰি আৰু
হয়, হয়,
অ', অ', কঠালত গুটি আপুনি দালিত দি খাই পাইছে
হয়, খাও আমি মানে সেইটে ষ্টৰ কৰি ৰখা হয় কঁঠালৰ পকাৰ পৰা ত হেয়েইটো খাও তেনেকে দালিৰ লগত খোৱা হয়, আৰু ভাজি খোৱা হয় কেতিয়াবা অ', সেইটো বস্ত ষ্টৰ কৰি ৰখাতটো ভাল আৰু পাছত আৰু মানে স্নেক্চ বোৰৰ দৰেও খাব পাৰে
খাব বাৰী হয়, অ', কঠাল গুটি বহুত পদ্ধতি আছে কিন্তু বনোৱাৰে মানে পুৰিও খাব পাৰি আকৌ
হয়, হয়
পি হয়
হয়
অ', অ', পোৰাৰ পৰা মন প মাকৈ পুৰা এইবিলো ভাল লাগে ন ফ্ৰুটছৰ ভিতৰত ফলৰ ভিতৰত
অ', কোনটো কোন
মাকৈ, যে মাকৈ
হয়, হয় মাকৰিটো
অ', অ', আৰু আপোনাৰ এতিয়া আমাৰ ধৰি লওক বিহু গ'ল এতিয়া নতুনকে কাতি বিহু আহিব আপুনি পিঠা কি কি খাই আহছে আপুনি
আমাৰ পিঠা উম মই মানে অ অসমীয়াত পিঠ বোৰ ইমান নাজানো, অ', আমাৰ বেছিভাগ অ টেকেলি পিঠা খোৱা হয়। আৰু তেল পিঠা তাৰ পিছত অহ
তাৰপিছত আপোনাৰ খোলা চাপৰি পিঠা আছে হয় আৰু অ আকৌ তিলৰ লাৰুটো ভাল লাগে তিলৰ লাৰু আকৌ গুৰৰ লাৰু বা আপোনাৰ এইটো আছে কি মুড়িৰ লাৰু এইবিলাকো
অ', হয়', হয়', এইবিলাকো ভাল।
অ', তো আকৌ তিলটো আকৌ ছালৰ কাৰণে ভাল, চুলিৰ কাৰণে ভাল।
অ', হয়।
অ', অ', অ', লগতে সেই আৰু আৰু বস্তুবিলাক কি ব'ইলকে খাব লাগে আৰু খাদ্যবিলাক বেছি ভাল।
অ', হয়, হয়।
অ'।
মানে তিলৰ অ', ভাল লাগে আৰু। অ', পিঠাটো ভাল পাছত এনে চাটনি বনাইও ভাল লাগে।
অ', চাটনি বনায়ো ভাল লাগে অ', বা আপোনাৰ চাটনিটো আপোনাৰ ধনীয়া চাটনি আছে, আপোনাৰ মচুৰ দাইলৰ চাটনি আছে, বতা বুলি কয় যে, অ'। অ', লগতে আপোনাৰ মানে বিহুৰ সময়ত হেৰি হিচাপত অ', জলপান ৰাতিপুৱাৰ জলপান হিচাপত সান্দহ গুৰি আছে, হয় নে? বৰা চাউল, চিৰা বা আমাৰ চাকু বুলি কয় এটা চাকু এনে খাই ভাল লাগে এইবোৰ
অ', মানে মই খাই পোৱা নাই আৰু।
অ', অ', মানে হয়, হয় মানে এইটো অ', বাৰু আপুনি চেষ্টা কৰিব কেতিয়াবা, খাব কাৰণে।
অ', কৰিম বাৰু।
অ', অ', আৰু আজিকালিটো আপোনাৰ আৰু আপুনি মিঠাই কি কি ভাল পায়?
মিঠাইৰ ভিতৰত অ', ম মানে অ', তেনেকুৱাই অ', ৰসগোল্লা। আৰু বাকী এয়া চনপাপৰি। তেনেকুৱা।
অ', চানপাপৰিটো ভাল লাগে হয়, হয়, হয়, খাই দিলে, খাই দিলে হেৰাই যায়।
হয়, হয়।
অ', আৰু আপোনাৰ কালাকান আছে কাজু বৰ্ফি। জিলাপি, জিলাপিটো ভাল লাগে, অ'। অ', এইবোৰ ভাল লাগে আপনাৰ তাৰপিছত লগতে আৰু আপনাৰ
আৰু আপনাৰ এ আজিকালিটো আধুনিক যুগতটো আৰু ক'তনো আজিকালি ৰাতিপুৱা উঠি ওট্ছ খোৱা যায়।
গধূলিলৈ চাউমিন, ম'ম', বিৰিয়ানী।
হয়, হয়।
অ', অ'।
মানে আজিকালি তেনেকুৱাই আৰু।
অ', পাস্তা এনেকুৱা টাইপ খাদ্য খোৱা যায় আৰু।
হয়, হয়।
অ'। এনে আম-আমাৰ যিটো টেকেলি মুখত দিয়া পিঠা, সেইটো মানে আপোনাৰ দক্ষিণ ভাৰতৰ তামিল নাডু ক্ষেত্ৰৰ এইবিলাক এ ইডলি ধৌচা এইবোৰৰ লগতো মানে খাপ খাই আছে আৰু হয় নে? অহ। আৰু আপুনি কওঁকচোন আৰু কি কি বনাব জানে আপুনি খাদ্যত?
অ', খাদ্যত মই আৰু অ', সেইখিনিয়ে অ', মাংস জানো অ', তাৰপ পিছত বাকী দালি শাক আৰু পিঠালি তাৰপিছত অহ উম, কালাই শাক।
হয়।
আৰু অ' যিকোনো আৰু পাত বা কিবা কিবি তেনেকুৱাই আৰু।
অ অ অ তাকেই তাকে অ
মানে যিখিনি পাৰো অ শিকিব খোজো আৰু অ শাক পাচলি কেনে
হয় হয় অ আপুনি এনে মাংস ফটো কেনেকুৱাকে মানে বনাই মানে খাদ্য হিচাপত মানে আলু এনেকুৱা তেল চলি জলা জলকীয়া এনেকুৱা আৰু মছলা পাতি
হয় মানে অ তেনেকুৱাই আমাৰ মানে বেছিকৰি আহ উম কি কয় অ মচলা বেছি খোৱা নহয় আমাৰ বেছি মাত্ৰ ৰহুন পিয়াজ আৰু ঝালা ঝালুক হয় আৰু
আদা ৰোহন নহৰু
হয় আদা ৰহুন তেনেকুৱাই আৰু সিবোৰৰ লগতে অ বনোৱা হয় তাৰ পিছত আৰু বেছিভাগ আমাৰ বইল কৰি খোৱা হয় বইল কৰি আৰু খাৰ খোৱা হয়
অ অ এই বইল বোলা বস্তুটোৱে ভাল হয়নে দেহাৰ কাৰণে ভালেই অঁ অঁ লগতে অ আজি আৰু আপোনাৰ লগতে সেই মই আপোনাৰ একদম বিশেষকে মই মনৰ পৰা কৈছো আপোনাৰ নৰসিংহৰ যিটো জোলৰ সৈতে যে বনায় কুচিয়া মাছ বা আপোনাৰ মাগুৰ মাছ এইটো খাদ্য বহুত ভাল লাগে
অ হয়
অঁ অঁ লগতে আৰু আপোনাৰ মিঠা বস্তু ক'ব গলে আপোনাৰ পায়স ভাল লাগে তাৰপাছত চুজি ভাল লাগে
অ হয় পায়সতো ভাল লাগে
অ অ তাকে তাকে আৰু পায়সত যে কৰ্পূৰ দি কিনে যে বনাই একদম খিচমিচ কাজু বাদাম কৰ্পোৰ গোন্ধতে মানে একদম বহুত ভাল লাগে আৰু
অ হয়
অ লগতে আৰু যদি শেষত ক'ব যাওঁ আপোনাৰ আজিকালি এইতো বিৰিয়ানীৰ নামটো যে ল'লো ৱেষ্ট বেংগলৰ কলকাতাৰ বিৰিয়ানী
হয় হয়
অ সেইটো ভাল লাগে হায়দৰাবাদৰ বিৰিয়ানীটো ভাল লাগে খাই
হয় বিৰিয়ানীটো খাই ভাল লাগে মোৰ মানে সেইটো অ বনাই চোৱা নাই এতিয়াও কিন্তু অ
আপুনিতো বিৰিয়ানি নবনালে আপুনি পোলাওটো নিশ্চয় বনাইছে চাগে
হয় পোলাওটো বনাইছো মানে ৰা ৰাতিৰ ভাতটো বাচি যাই ন ত' সেইটোকে পোৱা পোলাওতে বনাই দিওঁ
অ অ এইটো আমাৰ কিছুমানে ফ্ৰাইড ৰাইচ বুলিও কয় আৰু পোলাওকে কিন্তু ধুনীয়া লাগে ন খাই
হয় হয় ভাল লাগে
অ অ আৰু এটা আপোনাক মই কওঁ এই এ ধৰি লওক কিছুমান অনুষ্ঠানত যে গাজী বুট পাওঁ সেই গাজী বুট বোৰ আমি ৰাখি ভাজি কিনে খাই গধূলি হয়নে পিয়াঁজৰ সতে বহুত ভাল লাগে
হয় হয় হয় মানে গধূলি কেতিয়াবা আহ খাব ইচ্ছা যায় ন সেইবোৰ ভাল লাগে আৰু
অঁ অঁ বা মুড়ি এনেকে পিয়াঁজ, জলকীয়া কাটি দিয়া ভাল লাগে এইবিলাক। অঁ! ঠিক আছে বাৰু! কথা পাতি ভাল লাগিল আপোনাৰ লগত। অঁ অঁ! হয়!